হয় হাতত লাগিছে ফোনটো
হয় হয় দাদা লাগিছে
হয় হয় ভালে আছে
হয় হয়
কি কৰি আছে আপুনি?
মই আছো মই আছো এনেই দুটামান মানে কি আপোনাৰ হাঁহৰ পোৱালি ঘৰতে পুহিছিলো
তাকে চোৱা চিতা কৰি আছো
হাঁহৰ পোৱালি
হয়
সেই কেইটা শুকাইছে হাঁহৰ মানে কেইটা পোৱালি ৰাখিছে
কি কয় আপোনাৰ আঠতা বৰ্তমান মই এনে শুকাইছো মানে মুৰ্গীক দিছিলো আৰু
হয়
যিহুতে হ'ল তাৰ পিছত এতিয়া আকৌ এটা মানে চাৰিটা মুৰ্গীক দিছিলো তাৰে এতিয়া এটাৰহে হৈছে আৰু তিনিটাৰ মানে আউটপুট ওলাব পোৱালি ওলাব বাকী আছে আৰু
হয় এই হাঁহবোৰ কেতিয়া বিক্ৰী কৰা হব সময়, মানে কেনে মানে টাইমতটো কেনেকুৱা হয় ইহঁতৰ হাঁহৰ কেনেকৈ ৰাখে।
নাই ইহঁতক একো ৰাখা চোৱা চিতাৰ একো কথা নাই জাছ আপুনি, প্ৰথমৰ কেইদিন মানে অলপ দিগদাৰ হয় আৰু
তাকে কৈছো মানে শুৱাতটো কেনেকৈ কৰে আপুনি দিনত কেই বাৰ দিয়ে কেতিয়া,
ইহঁতক আপোনাৰ মই জন্ম পোৱাৰ পিছতে, কি কয় কাগজৰ বাকচ যে থাকে।
হয়।
কাগৰ বাকছত থৈ দিওঁ লাইটৰ সৈতে টুৱেন্টি ফৰ ইন টো মানে চৌবিশ ঘণ্টা লাইত জ্বলিয়ে থাকে সাত দিনলৈ।
সাত দিনলৈ অ,
আৰু খানাতো ইহঁতৰ তাত পুৰা মানে চৌবিশ ঘণ্টা ইহঁতে যেতিয়াই ইচ্ছা ইয়া মন গ'লে খাব পাৰে সেনেকুৱাকে মই তাতে,
আ আন্ধাৰত কেনেকৈ খাই বাৰু,
আন্ধাৰ নহয় লাইট মই ইনভাৰ্টাৰৰ যোগান কৰি দিছোঁ লাইট পুৰা মানে আপোনাৰ।
অ অঁ ঠিকে আছে আপুনি এইবোৰ। কেতিয়াই বেচিব ধৰ, ডাঙৰ হলে মানে কিমান দিনত ডাঙৰ হয় কেতিয়া বেচে তেনেকুৱা ধৰ কিবা জানেনে।
হয় হয় মই আগতেও কৰিছিলো।
হয়।
মানে এতিয়া আপোনাৰ জন্মৰ পৰা। কমেও ষাঠি সত্তৰ দিন লাগিব।
ডাঙৰ হ'বলৈ।
হয় হয়। কিন্তু আপুনি ষাঠি নাই নাই ষাঠি সত্তৰ দিন আপুনি যদি ইয়াক মানে, মানে ৰাখে তেতিয়াহলে সম্পূৰ্ণ দামতটো নাপায় তাৰ, মানে আপুনি কি বুলি কয় এইটো মাংসৰ কাৰণে ন আৰু কোনোবাই ধৰ পুহিব কাৰণে নিব খুজিছে তেতিয়াহলেহে বেচিব পাৰিব যদি মাংস কাৰণে পিছে নব্বৈ দিন কমেও নব্বৈ দিন লাগিব। হয় হয় মোৰ এতিয়া তাৰগেতটো হ'ল, হয় হয় বহুত আছে মোৰ এতিয়া টাৰ্গেটটো হল আপোনাৰ পূজালৈ বিক্ৰী কৰা।
পূজা পূজা কেতিয়াবা আছে এইবাৰ।
এইবাৰ পূজা আপোনাৰ অক্টোবৰৰ লাষ্টত দিগি হ'ব চাগে। শেষৰ ফালে।
শেষৰ ফালে।
হয়।
কিমান মান টাৰ্গেট আছে আপোনাৰ পোহা এইবাৰ।
মই, এটা হাঁহত মানে প্ৰতিটো হাঁহত কমেও, ছয়শ পঞ্চাশ টকা মোক লাগিব এ,
নহয় নহয় সেইটো সোধা নাই আপুনাৰ মানে ক কেইটা হাঁহ পুহিব খুজিছে এইবাৰ।
হয় মোৰ এতিয়া বৰ্তমান আঠটা হৈছে আৰু তিনিটা যে কৈছিলো দিয়া বুলি তাৰে আপোনাৰ।
হয়।
থাৰ্টি ফাইভটা হ পয়ত্ৰিশটা হ'বলৈ বাকী আছে। হয় মানে পয়ত্ৰিশটা কণীৰ দিছো। নাই নাই নাই পইয়ত্ৰিশটা কনী, পঁয়ত্ৰিশটা কণী দিছোঁ তাৰ পৰা পঁয়ত্ৰিছটা পোৱালি হ'ব বুলি কথা নাই। তাৰ পৰা আপোনাৰ ধৰক পঁচিছটা ওলাব পোৱালি।
হয়, মানে আপোনাৰ তে ত্ৰিশ মান হ'ব হাঁহ।
হয় এতিয়া মোৰ আ আঠটা বুলি যে কৈছো হোৱা তাৰে ভিতৰত মোৰ এটা মানে হাহ এটা মোৰ অৱস্থা বহুত বেয়া। তেখেতৰ তেখেতে নাখয়। নাখাওঁতে নাখাওঁতে দুৰ্বল হৈ গল এতিয়া মানে তেওঁ যাওঁ যাওঁ কৰিয়ে আছে আৰু ওপৰৰ ফালে।
হেই বেয়া লাগিল শুনি।
হয় হয় তেখেতক এটা নামো দিছিলো পেপ বুলি।
হয় কি নাম কৰ পৰা দিছে নামটো?
টো এনেই আহি গ'ল দি দিলো পি ই পি বুলি আৰু। পত একাৰে পে প হয় হয়।
হয় ভাল হ'ব বুলি আশা আছে নে হাঁহটো?
ভাল হ'ব বুলি আশা কৰি আছো নাইও এতিয়া কি হয় ওপৰৱালাই জানে আৰু।
হয় হয় ভাল হোৱাটোৱে বিচাৰোঁ।
হয়। মোৰো তাৰ লগত বহুত ধুনীয়া সম্পৰ্ক হৈ গৈছিল। এতিয়া ই যদি মৰি যায় মোৰো বেয়া লাগিব।
হয় হয়। আৰু বৰষুণ, বৰষুণ দিছে না আপনাৰ ফালে।
বৰষুণ অকমান অকমান দিছিল কিন্তু মই যেতিয়া মেইন মানে বৰষুণটো দিলে, দিনৰ ভাগত তেতিয়া মই শুইয়ে থাকিলোঁ।
হেই আপুনি ইমান দেৰিলে শুইছে আজি?
হয় তাৰ বাবে মানে মই দেৰিলৈ শুৱাৰ বাবে গমেই নাপালো কি বৰষুণ দিলে। পানী দেখা পাইছো অলপ চলপ।
হয় হয় আমাৰ আকৌ এইফালে বহুত পানী আছে কাৰোবাৰ কাৰোবাৰ ঘৰত পানীও সোমাই গৈছে।
হয় নাই আমাৰ ইফালে মই পানী দেখিছো কিন্তু ইমানো দেখা নাই আৰু মানে ধৰ হয় হয়, বানপানীটো নহয় আপোনালোকৰ তাতে?
বানপানী নহয় বুলি ক'বও নোৱাৰি, কাৰণ আমাৰ ইফালে ডেনতো মানে পানী যোৱা নাই ড্ৰেইনৰ পৰা। এই যোৱা নাই বাবে আমাৰ ঘৰতে পানী আৰু নলাৰ পৰা। সেইকাৰণে আমাৰ ঘৰতে পানী অলপ সোমাইছিলো, ঘৰৰ ভিতৰত সোমোৱা নাই, চোতালে চোতালে পানী হৈছে আৰু।
হয়।
পানী এই ড্ৰেনৰ শিলবোৰ হেৰি কৰিলো। মানুহ এজনে মানে ঘৰ বনাইছিল, তাতে শিল পেলাইছিল। শিলবোৰৰ কাৰণে ব্লক হৈ আছিল বস্তুটো, বন্ধ হৈ আছিল তাৰপিছত মই কোডাল এখন লৈ আহি তাতে অলপমান শিলটো উঠাই দিলো, পানীটো যোৱা কৰি দিলো। এতিয়া কমিছে পানী, বহুতখিনি কমিছে। তেও অলপ অলপ আছে বাৰু।
হয় হয় মাছ পায় নে নাপায় এই পানীত আপোনালোকৰ তাতে?
আমাৰ এইয়া নৰ্দমাটোত
মানে মানে কি আৰু মাছৰ উজান উঠেনে নুঠে?
মাছৰ উজান তেনেকৈ নুঠে ইয়াত। আমাৰ গাঁৱৰ ফালে উঠে কিন্তু বহুত মাছ আছে।
হয় হয় আমাৰ ইয়াতে এতিয়া ক'ব গ'লে গাওঁ অঞ্চল নাই এ চব ফালে চহৰ। ক'তো এনেকুৱা বিল চিল নাই, মাছৰ উজান উঠিবলৈ।
তাকেই আমাৰ গাঁৱৰ ফালে উঠে। আমাৰ এইফালে ইমানো মাছ নাই ক'ব গ'লে কিন্তু বতৰটো ভাল দিয়া।
হয় হয়।
এ গাঁৱৰ নিচিনাই পৰিৱেশ আৰু অলপ ঠাণ্ডা বতৰ গছ-গছনি আছে ',
ঠিকে, বাকী আপ', আপোনাৰ ছাগলী - গৰু এইবোৰ আছেনে নাই?
মোৰ ছাগলী - গৰু তেনেকুৱা নাই, মুৰ্গী আছে, মুৰ্গী মোৰ', দহ, বাৰটা আছে, পোৱালি - পোৱালি হৈ আছে, পোৱালি হৈ আছে আৰু ',
হয়, ক'ৰ পৰা আনিছিল?
ক'ৰ পৰা আনা নহয়, কণী আমাৰ ঘৰত আছিল, ডাঙৰ মুৰ্গী আছিল, তাৰে কণী পাৰ দিছিল',
হয়, হয় মানে মেচিনত ফুটাইছিল নে মূৰ্গী?
নহয় - নহয়, মুৰ্গী কে দিছোঁ, মুৰ্গীয়েও উমনি ধৰিছে তেনেকৈ হৈছে আৰু, একৈশ দিনত ফুটাই',
হয়, এতিয়া অৱশ্যে অলপ কম লাগ', এনেকে, গৰমৰ কাৰণে, ঊনৈশ দিন মানতে হৈ যায় চাগে',
উম', কেতিয়া অ', হৈ যায় কিন্তু', সকলোবোৰ মানে নোলায় আৰু, এটা - দুটা মানে একৈশ দিন লাগে প্ৰায়',
হয়',
কণী কিছুমান থাকে ন অলপ দেৰিকৈ দিয়ে যায় কেতিয়াবা', তেনেকৈ একৈশ দিন হৈয়ে যায় আৰু একৈশ দিন লাগে আৰু',
হয়-হয় আপুনি কি? এই, বেচিবৰ কাৰণে?
নহয় - নহয়, নহয় - নহয় - নহয়', এনেই চখতে পুঁহিছো আমাৰ ঘৰত, জেগা আছে ধৰ', পুঁহিব মন গৈছে, কণীৰ কাৰণে পুঁহিছো, খাবৰ কাৰণেও পুঁহিছো',
হয়, মানে কি আৰু ৰোৱা - বোৱা - বোৰ খাবলৈ আৰু মানে সিহঁতক',
অ', -অ', -অ', -অহ', অ', - অ', সেনেকুৱাই হয় আৰু ইয়াতে, অলপ ঘাঁহ বন আছে তাতে ঘাঁহ খাই', এ কে', -কেতিয়াবা দানাও দিওঁ অলপ, ডাঙৰ হ'বৰ কাৰণে, উম', মাংসৰ',
ঠিকে আছে, ছাগলীও আনি ল'ব দুটা',
ছাগলী? ছাগলীৰ জেগা নাই ইয়াতে মানে পানী উঠে ন অলপ ছাগলী পানীত আকৌ থাকিব নোৱাৰে',
অহ', পিছে আপুনি হাঁহকে দুটা লৈ যাব পানী উঠে যদি', মুৰ্গী - হাঁহ একেলগে থাকে',
এতিয়া পানী বানপানী এতিয়া কেতিয়াবা বৰষুণ দিলে পানী উঠে এনে পানী আকৌ ইমান নাই',
নাই, ইহঁতক দৰকাৰ নাই, ই', - ইহঁত', ত, হাঁহৰ এই পানীটো ই লাগিব বুলি কম্পালচৰি মানে একেবাৰে', বাধ্যতামূলক নহ'য় যে হাঁহক পানী লাগিবই, আপুনি', পানী নিদিলেও কথা নাই, কোনোবা দিনা পাইছে', আপুনি বল এটাত পানী দিছে গা ধুব কাৰণে, খাবৰ কাৰণে সেইখিনি সিহঁতৰ কাৰণে যথেষ্ট',
হয় নেকি? মই গম নাপাওঁ দেই হাঁহটো এইটো কথা',
অহ', খালি মানে কি সিহঁতৰ গা-চা যদি পানী ডাঙৰ বেছিকে পানী নাপায়', তেতিয়াহ'লে মানে গাটো বহুত গোন্ধায় এই সেইটোৱে আৰু, বাকী সিহঁতক যে পানী লাগিবই সেইটো বাধ্যতামূলক নহয়',
হয়', - হয়', আৰু খোৱাটো কেনেকুৱা হয় মানে, অ', অলপ ৰাতিপুৱাটো ক'লেটো মানে ৰাতিপুৱাহে কওঁ', সৰুতে কেনেকুৱা খোৱাব লাগে সেইটো ক'লে আপুনি, ডাঙৰ হোৱাৰ পিছত কেনেকৈ খোৱাব লাগে মানে, কেনেকৈ ৰু', ৰুটিনটো কেনেকুৱা খোৱাৰ?
এনেই ডাঙৰ, ডাঙৰ হ'লে এতিয়া আপোনাৰ সাত দিনৰ পিছত ইহঁতক', উম', তিন টাইম দিওঁ, তাৰপিছত গধূলিৰ পৰা ৰাতিপুৱালৈ শুৱেই আৰু', ধৰ গধূলি এ সাতটা মানত', ছয়টা মানত, চাৰে ছয়টা মানত খোৱাই দিওঁ ইহঁতক',
হয়',
শুৱাই দিয়ে, ৰাতিপুৱা ইহঁতক আঠটা মানত ওলাই দিওঁ আৰু মানে মই', ইহঁতক এনেকুৱা ছিষ্টেমত ৰাখিছোঁ, পদ্ধতিত ৰাখিছোঁ', যি ইহঁতে মানে মই যেতিয়ালৈ ইহঁতক ওলাই নিদিও তেতিয়ালৈ ইহঁতে গমে নাপাই বাহিৰত ৰাতিপুৱা হৈছে নে ৰাতি হৈ আছে।
মানে, ৰুমত ৰাখে আৰু আপুনি।
হ'য়, হ'য় ৰুমটোত মানে পোহৰ কোনো পধ্যেই নাযায়। মই যদি ইচ্ছা কৰোঁ তেত তিয়াহে সিহঁতে গমপাব যে ৰাতিপুৱা হৈছে।
হয়, হয়, হয়।
ৰাতিপুৱা যদি হোৱাৰ পিছতো মই যদি ওলাই নিদিওঁ সিহঁতে ৰাতি বুলি সোমাই থাকে।
হয়।
অলপ মানে বুৰ্বক টাইপে বুলি ক'ব পাৰি আৰু।
আপ আপুনি নিজে কৰিছে আৰু ইহঁতক নে কি আৰু বুৰ্বক কৰাই দিছে? নে অভ্যাস কৰাই দিছে আৰু এইটো?
এহ একদম অভ্যাস ইহঁতৰ ইহঁতে মই এতিয়া ক'ব গ'লে দেউতাই চাই কাৰণেহে। নহ'লেটো ইহঁতে মোৰ নিচিনাকে তিনটা বজাত উঠিব লাগিলে
হা হা অ সেয়াহে। হেঁহ হেঁহ আঁ আপোনাৰ তাত ধেৰি হাঁহ আছে নেকি? টো যি কয়? ডাঙৰ ডাঙৰ যে হ'য় হাঁহটো নাম বগা বগা ৰাজহাঁহ ৰাজহাঁহ।
নাই নাই সেইটো নাই সি বহুত আঁ চিল্লাই থাকে, হাল্লা কৰি থাকে কাৰণে আনা তাক।
হে কিন্তু হাঁহটো ভাল লাগে দেই দেখাত। মানে চাইজটো আৰু মানে
হয়, হয় সেইটো মানে মানুহে গাডিংঙৰ কাৰণে ৰাখে মানে গাডিং মানে আপোনাৰ এতিয়া। কুকুৰ যে কিহৰ কাৰণে পোহে মানুহে।
হয়।
হয়
সেইটো হাঁহটো মানে ৰজ ৰজা-মহাৰাজে যে ৰাখিছিল ৰজাবিলাকে মানে, সেনেকুৱা ফিল এটা আহে।
হয়, হয় আপোনাক এইটো মানে ধনী বুলি এটা পৰিচয় দিয়ে সমাজত। ইয়াক মানে আপুনি মাংস তাৰপিছত কণী এইবোৰৰ কাৰণে নহয়। মানে আপুনি কমাৰ্চিয়েল হিচাপত নহয় আৰু। বাণিজ্যিক ব্যৱসায়িক হিচাপে নহয় ইয়াক আপুনি ধৰ মনৰ ইচ্ছাৰ বাবে আৰু।
চখৰা কাৰণে আৰু।
চখৰ কাৰণে বহা আৰু এ দামো আছে ইয়াৰ হয়, হয় ইয়াৰ যত্ন বহুত ল'ব লাগে আৰু আপুনি তাৰ। মানে কুকুৰ যেনেকুৱা আপোনাৰ লগত লয়েল হৈ থাকে ইও সেনেকুৱা আপোনাৰ লগত লয়েল পুৰা।
অ হয়, হয় মোৰ হাঁহটো এনে ভাল লাগে দেই মই ইয়াতে পুহিব বিচাৰো আপুনি যদি পাৰে এটা আনি দিব।
হয়, হয় হ'ব দিয়ক এৰিছো পিছে আজিলৈ।
হয়, হয় আৰু এটা কথা সুধিব আছিল।
কওকচোন ফতককে।
আপোনাৰ এই হাঁহবোৰৰ কণী কেনেকৈ হয়, মানে। কেইটা পাৰে দিনত মানে দিনত মানে নহয়।
নাই, নাই এইটো মই নাজানি দেই কণীটোৰ ক থা মই সিহঁতক কণী পাৰে নাৰাখোৱে ছয়মাহ লাগে কণী পাৰলৈ মই। তিনি মাহতে ইহঁতক মাংস হিচাপত বিক্ৰী কৰো কাৰণ মই গম নাপাওঁ। এনে শুনিছোঁ ছয়মাহ আপুনি ৰাখিবই লাগিব। তাৰ পিছতহে সিহঁতে কণী পৰা ষ্টাৰ্ট কৰিব আৰু।
অ ঠিকে আছে, ঠিকে আছে হ'ব পিছে। আজিৰ কাৰণে আকৌ কৰিম আকৌ আকৌ ফোন কৰিম আপোনাক সুধিব। হয়, হয়, হয়, ধন্যবাদ, ধন্যবাদ।